হেল্ল' শুনি পাইছা?
অ', অ', পাই আছো তুমি পাই আছা ন।
অ'।
কি নাম তোমাৰ? তোমাৰ নামটো?
মোৰ নাম
হেল্ল'। হেল্ল'।
অ', আৰু এবাৰ কোৱাচোন।
অ', অ', অ', অ', মোৰ নাম প্ৰীতিশা।
অ', আচ্ছা আচ্ছা প্ৰীতিচা ন।
অ', অ'।
কি বঢহি আছা এতিয়া তুমি?
মই মাষ্টাৰ কমপ্লিট কৰিলো দুবছৰ হ'ল।
অ', অ', এতিয়া কিবা জব কৰি আছা নে এনেই আছা।
নাই জব কৰা নাই মানে বিচাৰি আছো হে। পোৱা নাই এতিয়া কৰা নাই। মই জুৰোডত।
হা জুুৰোড?
অ', অ', জুৰোড।
অ', ডিগ্ৰী কৰ পৰা কৰিছা তুমি? মই এই বছৰত হেণ্ডিক পৰা অ' মই ডিগ্ৰী কমপ্লিট কৰিলো এইবাৰ।
অ', অ'।
মই প্ৰাগজ্যোতিষৰ পৰা।
অ'।
অ', তোমাৰ মেজৰ কিহত আছিলে? অসমীয়া অ' নাই এ এম এ নহয় মানে মই বি কম কৰিছিলো ন ত মানে এম কমটো নকৰো বুলি ভাবিছো এতিয়া
অ বাকী জবৰ কাৰণে এক্সাম দিয়া নে এনেই গভমেণ্ট
বাকী জবৰ কাৰণে এইবাৰ ফাৰ টাইম দিম বুলি ভাবিছো
অ এদিয়াৰে দিব
কি হয় উম এডয়াদিৰে ভাবি আছো
অ অ ত
তুমিও কিবা প্ৰিপৰেচন কৰি আছানে এনে গভাৰমেন্ট জবৰ
মই দি আছো আগৰ পৰা হোৱা নাই এনে এইব ভালকে দিম আৰু মানে আগতে মই এডিয়াৰীয়ে যোৱাবাৰ হৈছিল যে তেতিয়া দিছো পাছত মানে আৰু ভাল ত একে পঢ়া হোৱা নাই যে এবাৰ পঢ়ি ভালকে দিব লাগিব আৰু
অ এইবাৰ নে কি এৰি এৰি দিবাানে বেলেগ
এডিয়াৰয়ে দিম
এ ধৰি অ এতিয়ালৈ ভালকে কনফাৰ্মে কৰা নাই ন এতিয়া হ'ব জনাই দিলে ভাল আছিলে
আগষ্ট মানলৈ ৰিলিজ হ'ব চাগে কেতিয়া হ'ব এনেওতো ঠাণ্ডা দিনকেইটাতে হয় যেতিয়া হয়
অ আচ্ছা যেতিয়া ৰিলিজ কৰি দিয়ে তেতিয়া ৰেজিষ্ট্ৰচন হয় নেকি
অ মানে তোমাৰ এনেকে এতিয়া চাগে বাজেট বহিব ন বাজেটত চাগে ক'ব আৰু যে এনেকে এতিয়া পতা হ'ব বুলি তেতিয়া চাগে আৰু ৰিলিজ কৰিব
অ অ আচ্ছা এদ হৰি দিলে এৰি এৰি দিয়াৰ সময়ত মানে বহুতকেইটা পোষ্ট ওলাই ন ত তাতে আমি ধৰ আমি ধৰি লোৱা আমি এইটো পোষ্টত কৰিম বুলি ভাবিছো ত' আমি চিলেক্ট কৰি কাৰণে সেইটো প'ষ্টৰ কাৰণে এক্জাম দিব লাগিব নে এক্জামটো ডাইৰেক্ট দিলেই হব আমাৰ ম্কৰ ওপৰত সিহ প দিব
অ মানে কেনেকুৱা হৈ জানা দুটা ভাগ থাকে নহয় থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড মানে তুমি অ তোমাৰ য গ্ৰেজুৱেচন থাকে তুমি ফৰ্থ গ্ৰেড দিব নোৱাৰা তুমি তাতে এ কৰিব নোৱাৰা তুমি থাৰ গেত ডৰে এপ্লাই কৰিব লাগিব মানে পষ্ট নাথাকে তাত ডাইৰেক্ট থাৰ্ড গ্ৰেড বুলি দিলে তোমাৰ মাৰ্কৰ ওপৰত সি পষ্ট দিব আৰু
অ অ মানে আমি আমি ডাইৰেক্ট মানে হে কৰিব স্পেচফ প'চ এটাৰ কাৰণে নোৱাৰো আৰু
উম নোৱাৰো
অ অ আমাৰ মাক্সৰ ওপৰত সিহঁতে পচ দি দি আৰু যদি চিলেক্ট হওঁ আহ আৰু ক কম্পিউটাৰৰ কৰ্চ কৰিছানে তুমি
কম্পিউটাৰ কৰিছিলো মোৰ মানে লাষ্টৰ এক্জামটো দিয়াই হোৱা নাই ফাইনেলটো উম ছমাহৰখন ওলালে মানে একবছৰখন দিয়া নে
অ অ চাৰ্টিফিকেট টো পোৱা নাই ব অ মই ক এতিয়া এবছৰৰ
অ অ ক'ত কৰিছা হেল্ল'
হেল্ল'
অ ক'ত কৰিছা
মই চি ই চিৰ পৰা কৰি আছো আছ পৰা তুমি কৰ' পৰা কৰিছিলা
মই ওচৰতে কৰিছোঁ টেক বুষ্টাৰ বুলি এখন আছে
অ অ চি যটো মানে মোৰ লগৰ এজনক কৰি আছে ে কৈছে ভাল হয় আৰু চি চিটো মানে অলপ প্ৰফেচনেল টাইপৰ হয় ন বহুত কেইটা ব্ৰাঞ্চ আছে ত তাৰে পৰাই কৈ আছো মই পি জি পি জি দিছ যিহ
অ মই সেইটোয়ে কৰিছিলো মই মানে লা ত একজামতটোহে দিব বাকী আছে যোৱাই হোৱা নাই
অ
পাহৰি থকা হয় যে আকৌ উম দিব লাগিব মানে ছমাহৰখন হলেও হয় যে সেইকাৰণে মানে ইমান গুৰুত্ব গুৰুত্ব দিয়া নাই আৰু এতিয়া
অ অ ছয়মাহ আৰু ডিজি টো বেচি লাগে
উম উম মানে পি ভ ডি চি কৰিছিলো যে তাতে মানে ছমাহৰখন মোক দৰকাৰ হৈছিল মাজতে ছমাহৰখন দি দিছিলে মানে
অ অ
বছৰৰ
আচ্ছা আচ্ছা এতিয়া দি দিবা জল্দি আৰু যদি মানে এক বছৰটো পাই যোৱা তুমি সেইটো তোমাৰ কাৰণেই ভাল হ'ব ন
উম নিজৰ কাৰণে ভাল আৰু বেলেগ জবতো এপ্লাই কৰিব পাৰি তেতিয়া
অ অ যদি গভমেন্টৰো নহয় এতিয়া প্ৰাইভেটত হ'লেও এটা মানে ভাল ন সেইটো কাৰণে
তুমি গুৱাহাটীতে থাকানে এতিয়া
বাকী অ মই গুৱাহাটীতে হয় গড়চু গড়চুক আছে ন গড়চুকৰ ওচৰতে উম বাকী এনে ঘৰত কোনে কোনে আছে
মোৰ ভাইটি এটা আছে মা পাপা আৰু আইতা
অ অ ভাইটি সি পঢ়ি আছে
সি এইবাৰ ল'ত এডমিচন লৈছে
ল'ত এডমিচন অ অ ক'ৰ পৰা লৈছে ক'ত লৈছে
ডিব্ৰুগড়
ডিব্ৰুগড় অ ডিব্ৰুগড় ঠিকে আছে
বাকী ভাত খালা
ভাত ভাতো খোৱা নাই বনাই আছে তোমালোকৰ ভাত খালা
উম খালো মই নিজে অকলেহে থাকোঁ ভাড়াত নিজে বনাই খাব লাগে আৰু
অ অ মানে তোমাৰ ঘৰ ইয়াতে নহয় নেকি
নাই নহয় মোৰ লখিমপুৰত
অ লখিমপুৰত আচ্ছা অ অ
এনেই ঘৰত অহা যোৱা হৈ থাকে নে
হৈ থাকে বিহুত গৈ আহিছোঁ
অ অ ঠিকে আছে অ এনে লখিমপুৰৰ জেগাবোৰ কেনেকুৱা হয় এনে
ভালেই।
অ', আমাৰ মামি ডাঙৰ ম হা?
অ'।
ৰাস্তা ভাল ন আমাৰ ডাঙৰ মামীৰ ঘৰৰ লখিমপুৰৰে হয়। কিন্তু আমি যাই পোৱা নাই কেনেকুৱা হয় ভালেই বুলি শুনিছোঁ।
উম।
লখিমপুৰ ভালকে নাজানো কিন্তু লখিমপুৰৰে হয় বোলে।
অ', অ'। ভালে যাব পাৰা কেতিয়াবা ফুৰিবলৈ।
অ', শুনিছোঁ ভাল হয় বুলি জেগাখিনি।
উম।
কেতিয়াবা হয় যদি যাম পাছত ফুৰিব।
উম।
উম।
আজি বৰষুণ দিছিলে সেইফালে গড় চুগৰ ফালে?
গড় চুগৰ ফালে ৰাত ৰাতিপুৱা দিছিলে অলপ অলপ, এতিয়া দিয়া নাই এতিয়া ৰ'দ ওলাইছে ধুনীয়াকে।
অহ, এতিয়া
সেইপিনে দিছিলে নেকি জু-ৰদৰ পিনে?
অহ, অ'।
অ', অ', ৰাতিপুৱা দিছিলে, এতিয়া দিয়া নাই, আ উম। আৰু হলে ভাল লাগে জাগাবোৰ। মোৰ ৰদেই ঠিক আছে মোৰ কাৰণে।
উম।
অ', অ', টো হয় আৰু অ', আৰু গুৱাহাটী বৰষুণ দিলে মালিগাঁও সেই খিনিত পানী জমা হয়। অকল মালিগাঁও আৰু গনেেশগুৰি শিপিনে পানী জমা হৈ থাকে অকল। অলপমান উম, অলপমান বৰষুণ দিব নাপাই ব পানী জমা হৈ যায়।
উম।
বাকী ঘৰত চবেই ভালে আছে নে?
উম, ভালেই তোমাৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত মোৰ ডাঙৰ বা এজনী আছে আৰু মা আৰু দেউতা।
অ', তুমি সৰু?
উম, মই সৰু আৰু আমাৰ দুটা কুকুৰ আছে আৰু দুটা মেকুৰীও আছে লগতে।
অহ।
এটা কুকুৰৰ এটা ছোৱালী এটা ল'ৰা। আৰু মেকুৰী দু দুজনীও ছোৱালীয়েই।
অহ। ব্ৰীডৰ হয় নে নে এনে দেচি?
নাই নাই ব্ৰিদৰ না দেচিয়েই হয়।
অ'।
উম, আৰু মানে লৰা কুকুৰটো আছে সেইটো মিক্স হয়।
অ', অ'।
দেচি দেচি আৰু ব্ৰীডৰ মিক্স হয় সি।
অ', সি চাগে ধুনীয়া হয় দেখিবলে।
অ', ধুনীয়া হয় মানে অ এই চে আছে কিন্তু বাচ্ছাৰ দৰে হৈ আছে সি, বেলেগ হলে মানে ডাঙৰ হৈ যায় ন, আমাৰ ই মানে তাৰ ভৰিকেইটা চুটি চুটি। আৰু মুখ খনৰ মানে ইমান মৰম লগা আৰু চুলিখিনি ঘন তাৰ বান্ধিব জানা নাই, ভৰিকেইটা তাৰ চুটি চুটি।
অ', এনেকে মিক্স হলে মানে ধুনীয়া হয় আৰু।
উম।
উম।
আৰু আছে উম ছোৱালীজনী মানে মোৰ আজি হ'ব তিনি বছৰ মান আগতে দেউতাৰ মা মানে দোকান আছে, আমাৰ দোকানত আহিছিলে তাই সৰু আছিলে একেবাৰে। ত' মাক কৈছে ফোন কৰি এনেকুৱা এনেকুৱা কুকুৰ আহিছে। লক্ষী পূজাও আছিলে সেইদিনাখন, লক্ষী পূজা আছিলে আৰু মোৰ বাৰ্থডেও আছিলে। ত' সেইদিনাখন দোকানত আহিছে তাই আৰু লক্ষী পূজাৰ দিনা আহিছে আৰু তাই মানে গোটেই যোন সেই কলা কালাৰৰ হয় কুকুৰটো।
উম।
ত মাই পিছে ফোন কৰি আহিছিল দে ঘৰতে লয় আৰু বুলি তাৰপিছত দেউতাই লৈ আহিছে সৰু আছিলে একেবাৰে এতিয়া, তিন বছৰ চৰে হ'ল, তাই তাইৰ বাচ্ছা নোহোৱাও কৰি দি মায়ে মানে য পত পোৱালি দিয়ে, পোৱালি দিয়াৰ পিছত আৰু আমাৰ মায়ে মানে বহুত হৈ যায়। লাগি যাব আকৌ মানে সেইকাৰণে মায়ে পালি হৈ দিয়া নোহোৱা উম বাচ্ছা মোৱা অপাৰচন কৰি দিছে আৰু ল'ৰা কোকটো আছে ন সেইকাৰণে। উম।
দিয়া নহলে এতিয়া ৰাখো নহলে, দিয়া।
অ' অ' হৈছে ন অ'।
অ' ঠিক আছে দিয়া।